হেল্ল' অ শুনিছ নাই?
অহ শুনি আছো। শুনিছ নাই?
শুনি আছো। কি কৰিছ?
এ এনে মই ৰাস্তাৰ ফালে ওলাই আহিছিলো তই? তই কি কৈছ।
ঘূৰিছো।
হা।
ৰাস্তাতে আছো এনেই।
অহ ৱা খোৱা বোৱা হলেনে নাই।
খোৱা বোৱা মানে আৰু সন্ধিয়া লাগিছে চাহ চাহ খালো বাও।
অ চাহটো খালি।
খালোঁ
অ।
ভাউনা চাবলৈ যাবি নাযাওঁ আজি? হেল্ল' শুনিছনে? হেল্ল'
অ শুনি আছো।
কি হ'ল এতিয়া মতা নাই যে মতা নাই যে।
হা।
মাতিয়ে আছো মই কিবা নেটৱৰ্ক অমান প্ৰব্লেম দিছিলে।
অহ
গাঁৱলীয়া জেগাতে নেটৰ প্ৰব্লেম থাকিবই আও।
উম ভাওনা চাবলৈ যাবি নেকি?
কাৰ নাচালে বাইক চাই গলে যাবলৈ ভাল আছিল এতিয়া বাইকে নাই নহয়।
অ আৰু তাতে এতিয়া বতৰটো বেয়া যে আকৌ ৰাতি ঘপকে বৰষুণ দিলে দিগদাৰে হ'ব আহিবলে।
তাকে দিগদাৰ হ'ব আকৌ বতৰৰ সিদ্ধান্ত নাই নহয়। তেতিয়া কি হয় একো পাত নহয়।
অ আমাৰ কাৰেণ্টৰ ফিউজটো লগালে আহিলে বাও।
কাৰেণ্ট আহিলে ন।
আহিলে মোবাইলটো এতিয়া অকণমান চাৰ্জ দি মেলি আকৌ বোলো ফোনটাকে কৰওঁ ইয়ালৈ নি থকাতকে।
অ তাগে অ ক আমাৰফালে কাৰেণ্টটো আহিলে কিন্তু ফোনটো এতিয়া চাৰ্জত দিবলৈহে সময় পোৱা নাই মই।
অ তোৰ ফোনটো ভাই ডিছপ্লে ভাঙিছিলে ডিছপ্লে লগালে না কি
ডিছপ্লে ভাগিলে কিন্তু লগোৱা নাই লগাবলৈ চৈধ্যশ পোন্ধৰশ মান লাগিব বুলি। কৈছে এতিয়া পইচা পাতিয়ে নাই ক'বা লগাম।
অ হ'লেও মানে চলি আছে হয় নে নহয় এফালটোহে বেয়া হৈছে ধৰ।
অ এফালটো নেদেখা আছে বাকী চলি আছে আও।
অ'। মইো ফোন এটা কিনিব লাগিবেই ফোনটো বৰ প্ৰব্লেম দিয়ে ধৰক গেম-চেম খেলা পৰা ধৰি একো মানে অলপ হেভি কাম কৰিব এপ চেপ ডাউনলোড কৰা পৰা সেঙাই মানে।
অ'। তাকে মই এইটো মানে এই ফোনটো যদি ডিচপ্লেটো বনাব পাৰো মইও এইটো বেছি দিম মানে। দামী এটা ল'ব লাগিব।
আৰু তোৰতোত এই মটৰ মোবাইল বিলাক মানে হয় নহয়?
আহ?
এই মটৰ মোবাইল বিলাক ইমান এটা ভালো নহয় ধৰ হয় নে নহয়?
অ', এইটো ভালো নহয় তাৰপৰা গৰম হৈ ফুটিও যায় এনেকুৱা হেৰি আছে।
অ', মোবাইলটোৱ কামটো ধনীয়া কৰে কিন্তু তাৰ যোনটো ফেচাৰ্ টো ধৰ বেছি অলপ হিট হোৱাৰ লগে-লগে যে এপ চেপ যে কাম নকৰে। যে
অ', এপ চেপ কাম নকৰে তো তাৰ পৰাা একদম গৰম হৈ ফুলি ফুটিও যায়। কিছুমান এতিয়া ব্লাছ হৈ কিবটা মানুহৰ হাত কিবা গৈছে
তই কাম এটা কৰিবিহ'লে মোবাইলটোো ভাল কৰি মেলি বেছি পেলাই পইচা অলপ গোটেই ধুনীয়াম বাইলা কিনি লবি
সেইটোকে কৰিম মই এই ফোনটো এইটো ভাল কৰি লৈ, ভাল কৰি পেলাই মই এইটো বেছি দিম সাত হাজাৰ আঠ হোজাৰ মানত, তাৰাবা বেচি পেলাই নতুন এটা ল'ম আৰু দুটকামান গোটাই পেলাই
অ'-অ', আৰু তইতো হায়াৰ ছেকেণ্ডৰী পছ কাম বন কাৰণে ভাল মোবাইল লাগেই হয় নহয়?
অ', লাগে এতিয়া মোৰ ভাল ফোন এটা দৰকাৰ হৈ আছে।
অ', কিনম আৰু মানে ময়ো হায়াৰ ছেকেণ্ডেৰী টো পাছ কৰি লোৱাৰ পিছত ধৰ মোবাইল এটা কিনিব লাগিব ভাল
এই কিনি লবি এ আজিকালি মানে দামী ফোন বিলাক অকমান দামী ফোন এটা ল'ব লাগে বাৰু। এইবিলাক কম দামি বিলাক লৈ ইমান লাভ নাই।
কে হৈছে তোৰ
কাম নাইকিয়া আছে এইবিলাক, মানে ধঢেৰ প্ৰব্লেম আহে। কিছুমান ভালে কিছুমান যোনতটো বেয়া আহে মানে বহুত বেয়া আহে।
বেয় আহে অ', কম দামীটো ভাল থাকে কিন্তু ভালতো আকৌ ফটককে পাবলৈ টান যে।
অ', সেইটো কম দামীত ভাল ফোন মানে পতককে নাপাও। পাবি মানে অলপ হেৰি হ'ব আৰু
উম', আৰু আজিকালি মোবাইল বিলাক এনেকুৱা হৈছে মানে ইটোত কেই হিটো ফেচাৰছ বিলাক বেছি ভাল দিবলৈ গৈ-গৈ মোবাইল বিলাক মানে ডিভাইচটো বেয়া হৈ গৈছে মানে
অ', এতিয়া তোৰ মানে এটা এতিয়া মোৰটে বোলে এনেকুৱা ফোন এটা উলিয়াই দিলে ইয়াৰ কম হেৰিয়তে বেছি বেটেৰীটো বেছি দি দিলে। ইফালে এটো বেলেগ এটা কোম্পানী ইয়াৰ লগত কম্পিটিশ্যনত আহি গ'ল আহি পেলাই সিহঁতি আকৌ এইবোৰ ইয়াত কে বেছি ভাল ফিচাৰছ দি দিলে এইফালে বেলেগ কিবা এটা নিদিলেই
আৰু তই চাবি প্ৰতকটো মোবাইল কোম্পান প্ৰথ যি কটা মো মোবাইল ওলাই হেকিতা মোবাইল হে ভাল
অ', প্ৰথম যোনকেইটা মোবাইল মানে প্ৰথমতে এনে উলিয়াই মানে জাষ্ট চলিব মাৰ্কেটত বেচিবৰ কাৰণে উলিয়াই সেই ভাল হয় সেইকেইটা মানে চব বস্তুৰ পৰিমানটো ঠিকে থাকে না।
অ'। এতিয়া ইটোতকে সিটো ভাল দিবলৈ গৈ পেলাই মোবাইলৰ দামো কমিছে বস্তুতটো ভাল দিবলৈ গৈ-গৈ মানে বেয়া হৈছে গে দিনক দিন।
বেয়া বস্তু মানে আহি গৈছে।
কিন্তু মতৰ আকো দামি মোবাইল খিনি ভাল আকৌ ধৰ হয় নে নহয়?
মটোৰ অ মটোৰ মানে এতিয়া এই কম দামী খিনি এই অকল এই গৰম হ ফুটি যোৱা এইটো প্ৰব্লেম আছে যোনবোৰ দামী ফোন সেইবিলাকৰ মানে এই প্ৰব্লেমটো নাই কিন্তু মোৰতো এই কম দামীখিনিত এইবিলাক আছে মানে।
অ মটৰ ক মানে মৰ অন্য প্ৰব্লেম নহয় মটৰ মোবাইলটো ভালেই কিন্তু মানে কোন সময়ত ব্লাষ্ট হৈ যাব ন মই কব নোৱাৰি।
অ সেই তেনেকুৱা মানে
মানে এনেকুৱা হয় মানে মোবাইলটো মানে জেপত ভৰাই থো হয়ো গৰম হৈ ব্লাষ্ট হৈ যাবলৈ আছে।
অ সেইটো জেপত ভৰাইথৌতেও গৰম হয়। প্লাছ হৈ যাব মানে সিদ্ধান্ত নাই মানে কেতিয়া কি হৈ যাব মটৰ ফোন বিলাকৰ কিন্তু মানে এতিয়া দামী ফোন মটৰ দামী ফোন কেইটা ভাল এতিয়া মানে
মানে
ত কি কৰিছিলি তই? কি কৈছিলি তই?
মোৰ কম দামী মোবাইল আৰু এইবিলাক কি কবি।
ত তোৰ শুধো কি অ শুনি আছো অ
হেল্ল'।
হেল্ল'
আৱাজটো অহা নাই ভালকে অ এতিয়া শুনিছো।
শুনিছ অ।
অ।
শুনিছ।
মানে তইতো এতিয়া অনলাইন কাম কৰিলে মোবাইলটোতো শিট হবই এনেইও।
অ ল হিত হবই
অ হেল্ল' অ শুনি আছো।
অ এতিয়া মানে এতিয়া ততে কলি অনলাইন কাম হলে ফোনটো সি থবই মই এতিয়া মানে। এতিয়া মোক এই ল'ৰাএটাই লগ পালে লৰাএটাই লগ পাই পেলাই মোক ক'লে কি মই এনেকে কম্পিউটাৰ দোকান এখন। খুলিম তুমি তাত তুমিতো কম্পিউটাৰ শিকি থোৱা আছে মোৰ এতিয়ানে কম্পিউটাৰ খিনি তুমি অলপ হেৰি এনেকুৱা কম্পিউটাৰ। কাম কিনি ফটো চটো উলওা কিবা কিবি এইবিলাক আমাৰ লাগি দিব লাগিব। তাতে অনলাইনো কৰিব লাগিব অনলাইন কৰোতে মানে মোৰ ফোনটো এতিয়া দৰকাৰ হ'বই অনলাইন কৰাত।
অ তোৰতো ত চা অনলাইনত কিমান কাম কৰিব লাগে মোবাইলতো একদম স্পেচ স্পেচ অলপ ভাল। ভাল থকা লাগিব ন ই যিটো কয় মানে।
অ।
আৰু সেইবিলাক সেই। যি হ'লে আৰু যদি তোৰ মোবাইলটো হিট হয় যদি এপটোৱে কাম নকৰা হয় তেতিয়া অনলাইনৰ চাৰ্ভাৰটো ভাল থিব সেই সময়। য কৰিব নোৱাৰ চাৰ্ভাৰ ডাউন হৈছে তই কেনেকে কৰিবি। হেল্ল' শুনা পাইছেনে?
শুনা পাই আছো মই পাই আছো বাৰু হেল্ল' আজিকালি মানে তাৰ ডাঙৰ প্ৰব্লেম কি হৈছে এতিয়া মানে আমাৰা গাঁৱলীয়া অঞ্চলত প কাৰেণ্টটো মানে নাথাকে যে তাৰ কাৰণে তাৰ মমানে ফোনৰ চাৰ্জটো পুটুককে যায় সটো মানে। ভাল দামী ফোন এটা ললে তোৰ চাৰ্জো দেৰিলৈকে থাকিব তাৰপৰা এনেকে কিবা কামো ভাল। কামতো মানে মানে সুবিধা হ'ব আৰু মানে বহুত।
আৰু এতিয়া যে তোৰ যে লগৰ লৰা এটা যে ধুনীয়া যে মবাইলাক নি তাৰ বেটিটো দেখিছ নাই কিমান ভাল বেটি।
অ অ তা এতিয়া ছহেজাৰ মেচৰ বেটি আছে ত ইতিয়া দিনতটো মানে ফোনতটো তা থাকিলেও চাৰ্টো মানে আনডেট কৰি লোৱাৰ পিছত গোটেই দিনটো গুচি যাব মানে কাই পিছদিনাখনো চলাব পাৰিব
আমি বিলাকে গেম খেলো নাই আমাৰ বিলাকৰ কাৰণো অলপ ভাল লাগে অলপ বেটিটো তাই এতিয়া চিন্তা নাই মান তোৰ চিন্তা নাই
অ দিনটো চিন্তা নাই ৰাতিপুৱা হাণ্ড্ৰেড কৰি ললে দিনটোৰ কাৰণে তাত চিন্তা নাই ফোনটো একদম ধুনীয়াকে আৰামত চল আৰু বোলে কিবা হেঙাব কিবা কৰিব সেইটোও নহয় মানে একদম স্মুথ চলি থাকিব মঠ একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চৈ আহিব এইেই তেনেকুৱা ফোনবোৰ দৰকাৰ মানে এতিয়া তাতো এতিয়া আঠাইছ হাজাৰ নে কিমান হাজাৰ টকীয়া ফোন ফোনটো এতিয়া তাৰ একো প্ৰব্লেম নাই তাৰ এতিয়া কিমান ষ্ট'ৰেজ ভৰ্তি হৈ গ'লও তাৰ কিবা হৈ গ'লেও একো মানে প্ৰব্লেম নাই আৰামত চলিব এতিয়া মোৰতো সেইটো নচলে মানে
অহ আৰু মানে কি ক'ম আৰু যিবিলাক মোবাইলৰ মানে ধৰ হে যে কোম্পানীৰ লগত কথা আছে কিছুমান কোম্পানীয়ে বহুত ভাল ভাল মোবাইল উলিয়াই আৰু লঞ্চ কৰে ন
অ কিছুমান ফোন এছে কম দামতে ভাল ফোন উলিয়াই কিন্তু সেই মানে এই মানে বিচাৰিবলে মানে টান আছে এইবিলাক পাবলে টান আছে
অ মোবাইল মানে আনো নে মান এটা মোবাইল কিনোতে ধৰ দুদিন এদিন চলোৱা বস্তু নহয় নয় এই মোটামুটি পাঁচ বছৰৰতো এটা মোবাইল চলোৱা হয় নে নহয় ভাল দামী মোবাইল এটা
অ ডামি মোবাইল আৰু ফোন মানে প্ৰতি অহ ফোনটো মানে কি হেল্ল' ফোনটো মানে কি এনেকে মানে প্ৰতি বছৰ শলাই থাকিব পৰা বস্তু নহয় মানে এইটো এতিয়া আজি যি এব এতিয়া ল'লি নহয় লৈ পেলাই তই চাৰি পাঁচ বছৰ চলাব পাৰিলেহে মানে ফোনটো কিবা এটা মূল্যত ত হয় ওলাইগে
শুনিছ নাই নহলে মানে এতিয়াতো আজি মোৰ এতিয়া ফোন টো কিনা এবছৰ হৈছে এবছৰ পিছতটো ভাগি গ'ল তাৰপৰা এতিয়া নেট চেট নোপোৱা আছে কিবা আছে সেইটো মানে মোৰ একো লাভ নহলে মানে মই এতিয়া
অ আৰু তুমি কম নহয় ন তোৰতো পোন্ধৰ হেজাৰ মানে পৰিছিলে হয়ে নহয়
মোৰতো পোন্ধৰ হাজাৰ ন মোৰতো দহ হাজাৰহে পৰিছে
অ দহ হাজজাৰ চ তো হ'লো দহ হেজাৰতটো এটা মো্বাইল কমে কম তিনি চাৰি বছৰ ভালকে চলাব পাব লাগে হয় নে নহয়
অ
আজিকালি পইচা ঘটিবলৈ কিমান সিমতে দহ হাজাৰ টকা কম পইচা নহয় নাই আমাৰ কাৰণে
তাকেতো এইটো দহ হোজাৰ টকা পইচা আমি ঘটিব পাৰিম নেকি এইটো বয়সত এতিয়া আমি- পটককে
হয়।
দহ হোজাৰ লেখা পইচা এটা ঘটিবলৈ কষ্ট হব ন এনেই দজাৰ এতিয়া খচ মানে হেৰি হৈছে মানে এতিয়া দহ হাজাৰট মই এতিয়া ফোন এবছৰত দহ হাজাৰ খতম হৈ গৈছে ক ক কিবা কৈছিলি কিবা কৈছিলি।
তো। মোবাইলত ডিছপ্লে খন লগাবলে ডিছপ্লেখন লগাবলৈ পোন্ধৰশ টকা এটা পাবলেতান।
অ তেনে ক্ষেত্ৰত। অ দহ হাজাৰ টকাটো ভাবিছা আৰু এটা ফোন মই কিনা।
অহ। আ মোবাইল কোম্পানী বিলাকো চাব লাগে ন নিজৰ লা ফটোৱা বস্তু এটা লঞ্চ কৰে।
অ মানে কোম্পানী বিলাকও চাব লাগে বস্তু মানে। এটা বস্তুৱে অভাৰ দি দিলে নহয় নহয়। বাকী খিনিও একেবাৰে লিমিটত দিব লাগিব তেতিয়াহে ছহেজাৰ এম এচৰ বেটেৰী। য যদি মানে ফোনৰ কিবা কেমেৰা চেমেৰা যদি ভাল নিদিয়ে তেতিয়া। সেইটো কি হ'ব মানে।
মানে বেটেৰীটো কমেই দিয়ক মানে চব বস্তু সমানকে দিব লাগে এটা ডিভাইজত তেতিয়াহে ডিভাইচটো ভালকে চলি। দিব।
অ ডিভাইচটো লোড ল'ব পৰাকে বস্তুখিনি চব দিব লাগে।
উম।
আৰু এইটো কি হয় আজিকালি মানে তেতিয়া ফোন এটা। ফোন এটাটো ধৰি লোৱা উলিয়ালে আজিকালি ফোনটোত উলিয়াই পেলাই এনেকে। কোনোবা এটাত দিয়ে কাৰোবাৰ মানে এইটো ইউটিউব চেনেল থকা কিবা কিবি থকা এইবিলাক কাৰোবাক দি দিব। দি দিয়াৰ পিছত মানে এতিয়া চিষ্টেম টো কি হৈ যায়। সেতি মানে স্পনচাৰ মাৰি দিয়ে যে এই বস্তুটো। চাৰ মাৰি দিয়ে আৰু ভাল খিনি দেখাই দিয়ে বেয়া খিনি নেদেখাই সেইটো কাৰণে মানুহ বিলাকে লৈ পেলাই। পিছত হেৰি হৈ যায় দিগদাৰত পৰে মানে।
মানে এইবিলাকে মোবাইলতটো মানে এনেকুৱা হয় কম্পিটিচনত গৈ গৈ মানে বহুত বেয়া হবলৈ গৈ আছে। মানে মোবাইল বিলাক ডিভাইচ বিলাক।
অ।
মানে ইউটটোতকে সিটো ভাল লঞ্চ কৰিব বিচাৰে কম দামত ভাল লঞ্চ কৰিবলৈ বিচাৰো বিচোৰোতে মানে গোটেই মোবাইল। কোম্পানী বিলাকৰ মোবাইল প্ৰায় মোবাইল বেয়া হৈছে।